হেল্ল'!
হেল্ল' হেল্ল'
এ এইবোৰ নকৰিবা মেইনটেইন কৰা
হেল্ল'
উম
ঐ কি কৰিছা
মই বহি আছো বহুত গৰম আজি এতিয়া তুমি কোৱাচোন অলপ কিবা
হয় তুমি বহুত ধুনীয়া ধুনীয়া কথা ক'লা এইখিনি সুধি মই বহুত ভাল পালোঁ
উ তোমাৰ পেপাৰ কেইখন এক্জামৰ
মোৰ চাৰিখন
এখন ন ইয়াৰ পিছত কি কৰিম বুলি ভাবি মাষ্টাৰছ পিছত
ইয়াৰ পিছত ইয়াৰ পিছত মই আমাৰ যিটো আমাৰ শিক্ষকৰ যিটো ট্ৰেইনিং এটা চিষ্টেম থাকে আমাৰ বি এড বুলি কোৱা হয়
মেইনটেইন উম
ডেই বে এডন তাৰ বাবে এটা যিটো আনুষ্ঠানিক পৰীক্ষা হয় যিটো তাক উত্তীৰ্ণ হ'ব লাগে সেই পৰীক্ষাটো দি চাম আহ যদি সেই পৰক্ষাত মই সফলতা পাওঁ তেন্তে মই বি এড কৰিম নিশ্চয় আৰু যদিও মোৰ কা ক্ষেত্ৰত নহয় তেন্তে মই দুই নম্বৰ প্লেন যাব যদিও মই সেই বস্তুটোত অৱতীৰ্ণ হ'ব নোৱাৰো তেতিয়াও মই মোৰ ছেকেণ্ড অপচন হিচাপত মই ঘৰতে ঘৰতে এটা শিক্ষা বা এটা কোনো কম্পিটিচন এক্জামৰ বাবে মই নিজকে
প্ৰীপেয়াৰ কৰিবা ঠিকে আছে বি এড তুমি ক'ত দিম বুলি ভাবিছা
ভিয়েটনাম বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ত এপ্লাই কৰিলোঁ বৰ্তমানলৈকে আৰু আমাৰ যি তো বড়োলেণ্ড ইউনিভাৰ্চিটিখন আছে বড়োলেড বিশ্ববিদ্যালয় তাত আপোনাৰ ধৰি লওক জুনৰ লাষ্ট মানলৈকে তাৰ এপ্লাই আৰম্ভ মই তাত কৰিম বুলি ভাবিছো আৰু আগষ্টৰ মানত তাৰ এক্জাম হয় আগষ্টৰ দুই তিনিৰ পৰা একৰ পৰা পাঁচৰ ভিতৰত কাৰণ যোৱাবাৰ তিনি তাৰখে হৈছিলে এক্জাম হয় হয়
অ তুমি তাৰিখ চাইছা ন মই তাৰিখে চোৱা নাই
হয় মই এনেই ৱেবচাইট টো চাইছিলোগে
অ আগষ্টত হ'ব ন জুলাই মাহতো থাকেই আগষ্টত জুলাই মাহটোহে পঢ়িবলৈ সময় পোৱা পাম মানে
হ একমাহৰ যথেষ্ট সময়
ভালকে পঢ়িব লাগিব পুৰা
ভালকে পঢ়িব লাগিব সেইটো ভালকে পঢ়িব লাগিব তাতে দি চাম বুলি ভাবিছো তাত ছশ টকা বুলি দিছে ছশ শ টকা হয় তাৰ এপ্লিকেশ্যন ফীজ
কি কোৱা
মই দেখা মতেহে বাকী বা একচোৱেলি নাজানো
কমচোন
মই যিহেতু চাইছিলগে অলপ ৱেবচাইটটো ৱেবচাইটটো চাওঁ তেওঁলোকৰ মানে পালো এই আগষ্টৰ যোৱাবাৰ তিনি তাৰিখে হৈছিলে এইবাৰ কিমান মানতে হ'ব
উম
আগ বাহিৰত খুব বেছি এদিন দুদিন আগবাঢ়ি বেছিদিন পথা ভাইব
পৰে নেকি আগবাঢ়িব যে উম উম হেৰি হয় মোৰ মানে লগৰ এগৰাকী মোৰ লগৰ দুগৰাকী এগৰাকী তোমাৰ মোৰ গ্ৰেজুৱে্বনত নগাঁও কলেজত আছিলে মোৰ লগত আৰু এগৰাকী মোৰ হায়াৰ ছেকেণ্ডেৰী লগৰ আছিলে লিপি শইকীয়া এগৰাকী প্ৰেৰণা কিবা এ যেন দুয়ো গৰাকী জেনেৰেল কষ্ট ছোৱালী তেওঁলোক দুয়োগৰাকী এইবাৰ উ সেই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আন্দাৰত মৰিগাও ডায়টৰ পৰা পাছ আউট কৰিছে
হয় হয়
তাকে তেওঁলোকে পাৰিলে ধৰা এণ্টাৰেঞ্চটো পাব পৰা যাব ভাল হয়
হয় হয় ময়ো তাকে ভাবিছো মৰিগাঁও কলেজত পালে মোৰো যথেষ্টখিনি সুবিধা হ'ব
উম আৰু হোষ্টেল চোষ্টেল যদি পাইতো তাতো থাকিব পৰা যাব চাগে
হয় হয় সেইখিনি বস্তু জনা বুজা কৰি ল'ব মৰিগাঁৱৰ দায়িত্ব বিষয়ে মই চাইছিলো বাৰু
পইচাও বহুত খিনি ৰেহাই হ'ব আৰু বি এডৰ ষ্টুডেন্ খিনিয়ে মইনা পায় জানো
নিশ্চয় পাব পি এডৰ পি এডৰ ষ্টুডেণ্টখিনি নিজে মানে নিজে পাব দুয়টাই ষ্টুডেণ্ট প দুয়টাই পাব
অঁ তেতিয়া হলে সেই তো তুমিও এপ্লাই কৰিব পাৰিবা অঁ মই দিলে পাৰিম বাৰু কিন্ত
আৰু টেল ফিজটো সাত হাজাৰ টকা হয় সাত হাজাৰ ছাব্বিছ টকা মৰিগাঁৱত তাইত
কি কোৱা
হয় এডমিন ফিজ এডমিন হয় হ'ব
হাঁ
হয় ই ড এছ থাকিলে তোমাৰ কোনো ফিজ নালাগে নহয় এটা মিনিমাম ফিজ দিব লাগে পোন্ধৰখনে বাৰশ টকা
অঁ সেইটো মই ঘৰৰ পৰা পইচাঁ লৈকে কৰি দিব পাৰিম
হয় হয় যেতিয়া তুম ফাইনেঞ্চিয়েলি অকনমান হেৰি ষ্টেবল হ'ব লৈ চাই
অঁ মোৰ কালিও যোৱা কালিও এটা টিউচনৰ কথা ক'লে মানে মই মানে টিউচন এটা কৰি আছো ন তাত নহয় নহয় মই নকৰিম হয়ইতো মানে ঘৰত পোহোৱাবগৈ দিছে কলনীৰ ভিতৰত আৰু কলনীৰ আডৰত মোৰ কেইটামান মানুহ আছে মানে মোৰ ভাল নহয় আৰু মই কলো ভিতৰত গৈ ক্লাছ ফৰ নেকি আছামিছ মিডিয়ামৰ ত কিয় ক্লাছ ফ'ৰ টিউচন লাগে মই নাজানো অল চাবজেক্ট পঢ়াব লাগে মোৰ মন নাই মানে ত' মই খুুৰী কলো বোলো সুধি ঘৰত আহিব পাৰিব নে সুধিব তেতিয়া মই পঢ়াই দিম এঘন্টা কিন্তু মই গৈ খী পইচাঁ তুমি নালাগে তাত গৈ পঢ়াবলৈ যাৰ তাৰ ঘৰত গৈ সোমাই পঢ়াব দৰকাৰ নাই ন হ ছেফ নহয় অঁ আৰু মই মই ঘৰে ঘৰে টিউশচন কৰি লোকৰ নহয়তো মই মই তাক এতিয়া নোৱাৰাত মই বাল লাহেকৈ কৰিব লগা হৈছে মোক
তাৰপিছতে তই ঘৰলৈ পঠিয়াই দিব তোমাৰ এক প্ৰব্লেম তাহাতৰ বো ৰাস আকাশতেতিয়া ঠিক আছে
তেতিয়াও নাযাও কাৰণ মোৰ ঘৰটো ওচৰতে ন তুমি আহি যোৱা হ ই বাৰু বেমাৰী লৰা বাৰু ঠিক আছে অকে মই গ'লো ইয়াৰ কথাটো বেলেগ কিন্তু বাকী মই কাৰো ঘৰত গৈ নপঢ়াওগে ওচৰৰ ঘৰ হ'লেও ন পহংগি মোৰ ঘৰত আহিবা তুমি
উম সেইটোৱেটো। কাৰণ তুমি ইমান খিনি পঢ়ি পেলায় এজনী হেৰি ছোৱালী হয় তুমিতো বাধ্যত পৰিটো টিউচন কৰাব লগিয়া হোৱা নাই।
অ', মোৰ সেনেকুৱা নহয়, নহয় যে, একে টিউচন কৰি মই খাব লাগিব সেইটো নহ'য়ে কে। মো ইমান মই এতিয়া যি আছো ঠিকে আছো মানে, গতিকে কাৰোবাক এটা, দুটা টিউচন লাগে আহি যাবা মোৰ ঘৰত মই পঢ়াই দিম এঘন্টা বাৰু ঠিক আছে চাৰি দিন। কিন্তু বাকী নহ'ব ত' সেইটোৱে খুৰীয়ে কাৰণ তাৰ পৰীক্ষা ভাল হৈছে ন, খুৰীয়ে জাকে তাকে ধৰ কৈ ফুৰে যোনে শুনে সিয়ে বিচাৰে এতিয়া।
ক'তো যাবলৈ এইটো ভাল কথা ভাবিছা তুমি আৰু এবাৰ পইছাটো অকমান, মান বহাই ল'বা।
নাই ক্লাছ ফৰ জনক বঢ়াব নোৱাৰিম ন? আৰু এতিয়া অসমীয়া ইয়াৰো ইয়াক এতিয়া মই পঢ়াও সি ফাইভ সেইটো কমেই হৈছে বাৰু কিন্তু কি হয়, তাক মই মেথছেই পঢ়াই থাকো খুৰীৰ পৰা মই বঢ়াই পিছলেও ল'বগে নোৱাৰো কাৰণ খুৰি মোৰ বণ্ডিংটো বেলেগ হৈ গ'ল এতিয়া।
হয়, হয়।
তাক মই পঢ়াই দিলো আৰু যেনিবা তেনেকে হ'ব অহাবাৰলে দেখা যাব পাঁচশটা বহুৱা কিবা, কিন্তু এতিয়া কোন যোন আহিব ঘৰত আহি পঢ়িব গুচি যাব ঠিক আছে মানে তাকো আচামিছ মিডিয়াম ঠিক আছে ক্লাছ ফৰ হয়, কিমান ল'ম মই তাতকে বেছি তাতেতো ঘৰলে আহিব আহিব লগা হ'লে ন।
অ', ঠিকে আছে পঁচিশ তুমি যি ভাবা আৰু মই কথাটো অকমান হায়ষ্ট, অকমান হায়ষ্ট তিনি হাজাৰ
অ', তেতিয়া ল'ম মই তেতিয়া লাগিলে মই চাৰি, পাঁচ হাজাৰ বিচাৰি দিলো কিন্তু আৰু এতিয়াতো মই একে এনেকুৱা নহয, নহয় যে, একেবাৰে চবে মোৰ তালৈ আহি আছে পঢ়াইচোহে নৰ্মেলি
আৰু
মই মানে একো মই কোনোদিন টিউচন, পইচাৰ কাৰণে নকৰিলোঁ মই সদায় মোৰ হেৰিটো দিলোঁ মানে ভাল হ'বই লাগিব তে এতিয়া মানুহ আহিছে বা বিচাৰিব খুৰীয়েও সদায় ক'লে মানে ইমান কচ কৰি পঢ়োৱা তুমি তাক, ইমান কষ্ট কৰি পঢ়োৱা তাক ইভেন পঢ়াই থাকোতেও আহি কয়হি মিছে ইমান কষ্ট কৰি আছে তোক আকৌ আহি কোনোবা সময়ত মোক কয় ইপিনপা গালি পাৰি থকা সুনিলে মূৰতে মাৰি দিয়াচোন ইয়াৰ বোলে। কালি, কালি পঢ়াই থাকোতে কি কথা হেৰি উম, ইমানেই পেৰট লাৰ্ণিং কৰিছে, মুখস্থ কৰিছে বহীখনত এটা চেন্টেচত ফৰ, ফৰ বুলি দুবাৰ লিখা হৈ আছে মানে হা, দুবাৰ ফৰ লিখা হৈ আছে ফৰটো দুবাৰ লিখি পালে ইংলিছৰ অ', চাই-চাইন্সৰ একজাম লৈছি চেটাৰ ডে একজাম আছে তাৰ দুবাৰ, দুবাৰ ফৰ লিখা হৈ আছে সি কি কৰিছে বহীখনত এন কুৱেশন এনচাৰ লিখোঁতে দুবাৰ ফৰ লিখি দিছে কিয় লিখিলা মেম কপিত আছে বোলে কমন চেন্স নাই? ত' পুজি চাব নোৱাৰো ত' তাত দুবাৰ ফৰ লিখিলি মিনচ তখন কপিত দুবাৰ লিখি দিছোঁ যে, মানে ইমানেই পেৰত লাৰ্ণিং ইমানেই গালি পাৰিলো মাকে সিপিনৰ পৰা বকিছে মূৰত মাৰি দে ইয়াৰ, মুৰ্খতো কিবাটো বকিছে ই কান্দা মোৱো হ'লে কান্দি লাভ নাই মই কথা ক'লে চকু পানী উলিয়াই লাভ নাই। তাৰ পিছত খং উঠি গ'ল গোটেইটো কাটিলোঁ, কাটাৰ পিছত এনেকুৱা স্পেলিং ধৰিছো, এনেকুৱা স্পেলিং ধৰিছো সেই এটা ডেঞ্জাৰতকে, ডেঞ্জাৰৰ স্পেলিং লিখি দিছে গালি ভয়ত, গতিকে মানে ভয়ত চব কৈ দিয়ে তাৰপিছত আকৌ মই মঅমো কৰো দেই, তাপিচত মই কোউ বোলো হেই, গালিটো দিয়াৰ কাৰণে পাৰিলা হয়, নে নাই? অ', মিছ হয়। গালি পালে বেয়া পাই লাভ নাই। নাই মই নাপাওঁ অ', মেথছৰ ব কপি কেতিয়া দিব? পাঁচ তাৰিখে মাৰ্কচটোতো গম পালো এতিয়া কপিখনেই দিব কপি দিলে মই ভাল কি খাবা কোৱা? কৈছে কি মিল্কি বাৰ মই কৈছোঁ অ', সেইদিনা মিল্কি বাৰ লৈ আহিম কৈ অ', হ'ব সেইটো।
উম।
তাক যোৱা বাৰু মই টুৱেন্টি ফাইভ পাওঁতে দেৰিমিল্ক দিছিলো, সুধি লৈছো কোনটো খাবা যিটো খাম বুলি কৈছে সেইটো আনি দিছোঁ সেইটোৱে
উম, মাষ্টৰ দেই, আমাৰ আকৌ আগতে মাষ্টৰবোৰ অলপ বেলেগ ধৰণৰ আছিলে পায়। গৰু কুকুৰ দৰে পিটিছিলে
নাই নাই ময়ো পাৰ হৈ আহিছো ন মোক যিখিনি
চকলেট আমাৰ কাণৰ কাণৰ ধা আঁঠুকৰাই আঁঠু। কৰাই চকলেট টুকালে পঠিয়ালে হ'লে চ
মোক বহুত পিটিছিলে মই পিটন খাবলগীয়া ছোৱালী নাছিলো
আমাক আমাক শংকৰদেৱক লিপি দিছিলে আমাক
শংকৰদেৱৰ খিনি কেনেকে কাণত এনেকে কাণৰ ওচৰৰ চুলকেইডালত ধৰি ডাঙ
ন আমাৰ আমাৰ মোৰ এনেকুৱা এটা দিন আছে যে আমি ৰ'দত ৰাতিপুৱা প্ৰথম ক্লাছটোৰ পৰা হয় এইবাৰ ৰাতিপুৱা প্ৰথম ক্লাছটোৰ পৰা আমি ৰাতি আবেলি তিনিটা বজালৈকে আমি কানত থৈ থাইছিলো ৰ'দত মোৰ ঘূৰা পৰি যাওক লাগিল তথাপিতো
পিটিবলেকে মাটি দিয়ে
আমাৰ অত্যাচাৰ কৰে গৰুৱে মাৰ গোট মখ চুখ ফাটি যায় আমাৰ মোৰচ ফাটি যায় অ